এয়া ডিউটি লৈ যাবলৈ ওলাইছোঁ।
অ', সেইফালে পানী চানীবোৰ কমিছে নে?
নাই কমা।
পানী পুৰা বাঢ়ি আছে নি নদীত।
অ', আজি বৰষুণ দিলত আৰু হৈছেহে।
তাকে অ', নিউজ বোৰ দেখি পেলাই একদম বুকুখন কঁপি যায়।
আজি দিনত বৰষুণ দিছিলে নহয় তাত দিছিলে নাই, উম।
বৰষুণ দিছে।
কালি ৰাতি, কেনেকুৱা বতাহ ধুমুহা।
আমাৰ বা হতৰ তাত বোলে, তাত বোলে, একেবাৰে গোটেই হেৰিয়ালৈকে পানী উঠিছে। মাথাউৰি এটা ছিঙিলে। মানুহ ঘৰ মাথাউৰি চাইডতে মানুহ এঘৰ আছিলে মানুহ, ৰ মানুহ কেইটা যেনে তেনে ল'ৰা-ছোৱালী কেইটা লৈ পেলাই, সেই মাথাউৰিলৈ উঠিহে বাচিছে। খেতি খোপাও গ'ল, গৰু ছাগলীও গ'ল।
কেনেকে আছে, মানুহ বোৰ ক'ত আছে এতিয়া?
মানুহ এঘৰ বুলি নহয় আৰু সেই মাথাউৰিটো চাইডত থকা মানুহবোৰ। সেই এঘৰ মানুহ মানে ঘৰতো গ'ল আৰু।
অ মানুহ বোৰ ক'ত আছে এতিয়া?
মানুহবোৰ, এইবোৰ হেৰিয়াত মাথাউৰি চাইদত এনেকে তম্বু তৰি তৰি আছে।
অঁ বৰ দিগদাৰ হৈছে চাগে।
অ প্ৰতি বছৰে বাৰিষা আহিলে, একদম এইটো জ্বালা যন্ত্ৰণা আছে আৰু।
তাকেহে পাই, ইমান বানপানী হয়।
ইমান বানপানী মানে, বানপানী হবই আৰু ভুলতো কাৰ ভুলতো আমাৰ হেৰিয় হয়। নিজৰ হে,
আমাৰ নিজৰ ভুলৰ কাৰণেই হৈছে এইটো।
চৌকা হৈ বান বানপানী অহাৰ আগে আগে উম। এপ্ৰিল মে' মাহত আৰু মথাউৰিটোত ঠিক ঠাক কৰা কাম আৰম্ভ কৰে আৰু। আগে আগে,
উম। সেইটোৱে।
তাৰপিছত সেই সেইকেইটা সেই বাৰিষা জানো বাৰ মাত মা মাটিৰ কামে থঠিকিব জানো হা পানী অলপ বাঢ়িলে সেইবোৰ উঠি গুচি যায়।
তাৰ সিহঁতি বাৰিষা দিনলে ৰৈ থাকে মেৰামতি কৰিবলৈ। তাৰ আগতেই মেৰামতি কৰিব পাৰে। বাৰিষা দিনৰ কাৰণে কেলে ৰৈ থাকিব লাগে তাৰ আগৰ পৰাই, যদি সিহঁতি মাথাৰিটো মজুতকে বান্ধি থয়।
আমাৰ ইয়াত বুলিহে আমাৰ ইয়াতে এইবোৰ, তাৰপিছত আকৌ সেইফালে, ধৰি লৰক সেইফালেতো সেই নলা নদমাৰ পানী সোপা হৈ পেলাই সেইফালাই হয় বানপানী।
উম, আমাৰ গোটেই ড্ৰেইন, একদম ভৰ্তি হৈ উঠি বাঢ়ি আহে।
ড্ৰেইন চেন বোৰ চফা তফা নকৰে সেইটো কাৰণে তহতৰ তাত বান পানী হয়। আমাৰ ইয়াত যেনিবা নদীখনৰ পৰা হয়, তহঁত তাত স এইটো কৃত্ৰিম বানপানী।
আমাৰ ইয়াত কৃত্ৰিম বানপানী অ,
বৰফ হয়, পাহাৰ হৈ থাকিব। দম, দন পাহাৰ বোৰ কাটি কাটি মানুহে ঘৰ বনাইছে বিল বোৰ পুতি পেলাইছে।
সেই জাবৰ বিলাক মানে কি হয়। জাবৰ চফা কৰা গাড়ীও আহে মানুহে নিবলৈও আহে। কিন্তু আমাৰ মানুহ খিনিয়ে কি কৰে, মানে সেই তাত নিদিয়ে পইচা দিব লাগিব, হেণেকে আমাৰ নলাত পেলাই দিয়ে। সাধাৰণ বিশ ত্ৰিশ টকা লৈ, সিহঁতি নলাত পেলাই দিয়ে, তাৰ পিছত এই বাৰিষা ভুগি থাকে।
সেইটোয়ে।
সেইটোৱেই বা
পাহাৰ কাটি-কাটি ধং ধ্বংস কৰিলে। সেই প্ৰকৃতিৰ ওপৰত ইমান অত্যাচাৰ কৰাৰ ফলত আহ আজি মানুহে ভুগিবলগীয়া হৈছে।
উম! সেইটো নিজৰ ভুলৰ কাৰণেই হৈছে বেলেগৰ কাৰণে হোৱা নাই ন। তাকে বুজি নাপায় মানুহে কি কৰিবা আৰু।
ভুলৰ কাৰণে ভুগিছে আমাৰ এই গাঁৱৰ মানুহবোৰ ল গাঁৱৰ মানুহবোৰে এনেই ভুগিবলগীয়া হৈছে।
টাউনত বাৰু আমাৰ মানুহখিনিয়ে কৰে। গাঁৱত?
আমাৰ গাঁৱত হৈছে এইটো ওচৰ এইটো অৰুণাচল যে অৰুণাচল যে ভূটানৰ তাত। পাহাৰ সোপা কাটি-কাটি আদায় কৰি দিছে। বৰষুণ দিব শৰ-শৰ-শৰকে গোটেই সোপাক খহি আহিব আৰু আহি পেলাই গোটেই নদীখন আধা পুতি পেলাব পুতি পেলাই সেইখন আৰু গোটেই বানপানী হ'ব।
বানপানী অঁ। ঘৰে দূৰুৱে, মানুহে-দুনোৱে, গৰুৱে-ছাগলীয়ে উটুৱাই লৈ যাব ক'ত থাকক থাক। কি খাও খা কি কৰ কৰ মুঠতে।
চৰকাৰে আহি বিস্কুট দুটামান দিবহি আৰু বুট কেইটামান দিবহি, কম্বল এখন দিবহিয়েই আৰু তিপাল এখন দিবহি তাৰ বাহিৰে গ'ল ফু্টুকাৰ ফেন।
কাঁহী কাঁহী-বাতি এযোৰ দিব আউ।
উম!
দালি কেইটামানে, চাউল কেইটামানে দি দিব, গেলা আলু কেইটামানে, পিয়াজ কেইটামানে দি দিব আজৰি।
এতিয়া তথ্যমতে ব্ৰহ্মপুত্ৰ তলিখন কিমান বাম হৈ গ'ল আগতে কিমান দ আছিলে। এ পাহাৰৰ পৰা মাটি সোপা খাহি। খহি-খহি আহি গোটেই নদীখন বাম। বাম হৈ যোৱা কাৰণে বেছি এইবাৰ অত্যাধিক বানপানী হ'বলৈ লৈছে। এজাক সৰু বৰষুণৰ ফলতে বানপানী হয়।
উম! তাকেহে এই মাথাউৰি বিলাক মজবুতকে যদি নিৰ্মাণ কৰা হয়। তেতিয়াতো ইমান বানপানীৰ সৃষ্টি নহ'ল হয় চাগে। মানুহে ইমান হাৰাশাস্তিত ভুগিবওলগীয়া নহ'ল হয় চাগে দুৰ্নীতি। এই বাৰিষা দিন আহিব বস্তা দুটামানত বালি কেইটামানৰ ভৰাই এনে চুকটোতে পেলাব।
চুকটোতে পেলাব জিঅ' বেগৰ নামত।
উম! পেলাব তাৰপিছত পইচা কেইটা নিজৰ জেপত।
এবেগ, এবেগ তেতিয়া সেই সিহঁতৰ বিল বনিব এবেগ। শিলগুটি, বালিৰ দাম আঠশ টকা, এহেজাৰ টকা, দুহেজাৰ টকা এবেগত, লেবাৰৰ খৰচ কিবা খৰছ, কিবা খৰছ বুলি উলিয়াব আউ লাহেকে বিধানসভাত বিলখন পাছ কৰিব আউ বচ। এটা মাথাউৰি বনালে। এটা মাথাউৰি বনালে এটা থিকাদাৰে এখন ইচ স্কপিয় লয়। তাতকে লাগে নে আৰু
সেইটোৱেই। আৰু এটা হৈ আছে নদী নদীৰ পৰা যে সেই
একদম হাৰা শাস্তি কোনে ভুগিছে সাধাৰণ জনতাই।
সাধাৰণ জনতাই। আৰু খৰালি কালত যে এই বালি খনন কাৰ্য।
চাৰি সপ্তাহ যুঁজি-যুঁজি-যুঁজি-যুঁজি খেতি কৰিব একে ৰাতিতে চাফা। একে ৰাতিতে চাফা। আমাৰ ইয়াত কিমান কুহিয়া ৰুইছিলে অ'। মানুহ সোপায়।
উম।
গোটেই কুঁহিয়াৰ ফিনিছ। গোটেই উটুৱাই লৈ গ'ল। গৰু কিমান নিছে, ম'হ কিমান নিছে ম'হৰ খুটি নাই। তিনি চাৰিটা ম'হৰ খুটি আছিলে এটা ম'হ নাই।
কিমান আশা দেখা কৰি, কিমানটা হেৰি কৰিলে মানে মানুহকে খেতি কৰে এ, যি যিয়ে নকৰক।
কাজিৰঙাত পানী হৈছে, তাত পানী হোৱাৰ লগে লগে গড় ওলাই আহিছে, হৰিনা ওলাই আহিছে, হা তী ওলাই আহিছে, তাত খাবলৈ নাই ইয়ালৈ আহিছে। গাঁৱলৈ আহিছে, গাঁৱৰ সেই সেইটো জহতে হাতী মানুহৰ সংঘাত আছে।
উম, মানুহৰ তাত
অকল এটা বু এট টা সমস্যা বুলিয়ে নহয়, পানী হ'লে হেয়া অকল খেতি বাতিৰ সমস্যাই নহয় নহয়। হাতীৰ সমস্যা, কিবা সমস্যা, গড়ৰ সমস্যা। গড় আহি মানুহৰ ঘৰ পাইছেহি, চোতাল পাইছেহি, হাতী আহি মানুহৰ ঘৰ পাইছেহি। খাবলৈ নাপায়। অ'।
ঘৰ দুৱাৰ ভাঙি মানুহ দুনুহ গচকি আদায় কৰি দিছে আৰু। মানহে মৰিছে, সেই মৰা মানুহটোৰ নামত পইচা কেইটামান ছটিয়াই দিছে আজৰি। বাকি বা কাল এক কো কাম নাই কৰা, একো বাকী কাম এটা কৰা নাই। ফৰেষ্ট
পকা ঘৰ, পকা ঘৰত গৈ পেলাই সেই পলস সোমাই চাগে। মানুহক বেমাৰ, কৰে-কলেৰা, টাইফয়ড নধৰা হৈছে। জ্বৰ হৈছে উধাই মুধাই। এ, স্কুলত স্কুলত কেনেকুৱা এৰাটো এৰাঠো পলস। স্কুলত, স্কুলৰ ল'ৰা ছোৱালীয়ে সেইবোৰ বেলচা লৈ, কুৰ লৈ অতৰাবলৈ হৈছে। হা চৰকাৰ সেয়াই, কাণ খা সেয়াই।
কিছুমানতো স্কুল, মন্দিৰ, নামঘৰ সেইবিলাক উটুৱাই লৈয়ে গৈছে।
সেইটো কাৰণেতো আজিকালি চৰকাৰী স্কুলত ইমান ল'ৰা ছোৱালী নাইকিয়া আ, হৈছে ন'। লেবাৰ লগাবলে পইচা নাই, বিল নাই। প্ৰাইভেট হোৱা হ'লে মানুহ দুটা মাতি আনি লগাই পেলায় চফা কৰিলে হেতেন। চৰকাৰী স্কুলে কৰ ল'ৰা ছোৱালী, মৰি যা বেমাৰ হওক। সাহায্য বিতৰণৰ নামত ধুনীয়াকে আৰু কম্বল দুখনমান দিব, আৰু হেৰি কৰিব আৰু। আজৰি।
অ'।
শৌচাগাৰ নাই, কিবা নাই, তাত বেমাৰ নহয় কি হ'ব।
তাকে, সেইবিলাককে আকৌ বুজি নাপায় আকৌ মানুহে।
তাৰ স্থায়ী সমাধান কি আছে, সেইটোতো স্থায়ী সমাধান নাই। তেতিয়ালৈকে এনেকে চলি থাকিব মেনেজ। যেনেকে চৰকাৰ এতিয়ালৈকে মেনেজত চল থাকিব তেতিয়ালৈকে কোনো স্থায়ী
ফেনৰ হাৱাটো আতৰাই ল।
ইমান উন্নত আজি যোগত ডিজিটালিট বিজ্ঞান পদ্ধতি একেবাৰে উন্নত উন্নয়নশীল দেশ, তাত ৰৈ পেলাই এতিয়া মানুহে, তিপাল তৰি ৰাস্তাত থাকিবলগীয়া অৱস্থা। তিপাল তৰি লেট্ৰিন বনাই তাত লেট্ৰিন কৰিবলগীয়া অৱস্থা হৈছে।
এতিয়া, তাতে এতিয়া গৰুৱে, ছাগলীয়ে, মানুহে-দুনে চবেই তাতেই একেলগতে থাকিব লাগিব ম'হৰ কামুখ খাব লাগিব, দাহৰ কামো খাব লাগিব, সেইবিলাকৰ পৰাই বেমাৰ হ'ব। জ্বৰ হ'ব, কাহ হ'ব, মেলেৰিয়া হ'ব। তাৰ পিছত মানুহ মৰিব।
চৰকাৰে, এটা মানুহৰ নামত দিব চাউল পাঁচ কেজি।
পাঁচ কেজি, দালি এপোৱা, বিলাহী দুটা, পিয়াজ দুটা।
ইমান বিজ্ঞান।
আলু গুটি পাঁচটা।
আলুগুটি পাঁচটা। বিজ্ঞানৰ ইমানেই উন্নয়ন হৈছে, বা ইমানেই উন্নতি হৈছে। কিন্তু চৰকাৰে দালি পাঁচ, পাঁচটা!
তাকো সেয়া সেইবিলাক, তাকো সেয়া দালি গজালি ওলোৱা হেৰি নিসিজা দালি।
মিঠাতেল এপোৱা। বানপানীতটো আজৰি হোৱাৰ লগে-লগে ধুনীয়াকে খোৱালি আহে, ইমান ধুনীয়াকে খোৱালি আহে। খোৱালি অহাৰ লগে-লগে কিমান প্ৰযুক্তি আছে, জিঅ' বেগত ধুনীয়াকে পূৰা বন দি পেলাই যোৰ বেগ দি হেভি-হেভি জোৰ বেগ দি-দি মাথাই বন
এতিয়া সেইটোকেতটো কৈছো, এতিয়া যদি খৰালি দিনতে যদি ইমান ধুনীয়াকে যদি মজবুত।
বৰষুণ, বৰষুণ বতৰত বৰ ষুণ অহা পাঁচ মাহ, ছয়মাহৰ আগতে মাথাাই বনাব লাগিব, তিয়ে টিপ লব মাঠাই। নহলে কেনেকে থঠিক হব।
হা, যদি পানী বৰষুণ দি থাকোতে যদি এই মাথাউৰি বনাবলৈ হয়, এনেয়ো সেইবোৰ ভাগিবই। কতনো ভাল হৈ থাকিব। সিহঁতি পাঁচ মাহ, ছয়মাহ আগতে মাথাউৰি বনাই আজৰি কৰি থৈ দিব লাগে, তেতিয়াহে।
সেইটোয়ে বিল পাছ যাব আকৌ এমাহৰ আগতহে বৰষুণ বানপানী হয়। মাহৰ আগতহে বিল পাছ কৰিব। তেতিয়াহে আকৌ পইচা কেইটা সিহঁতে খাব পাৰিব। পানীয়ে যিমান বনাই আছিলে সেইটো আকৌ নহলে ইঞ্জিনিয়াৰ চাবহি নহয়। ইঞ্জিনিয়াৰো মানে আজি-কালি নহ'লে আকৌ, চাই পেলাই ধৰা পৰিব। আৰ টি এম আহিব। আৰ টি আ ৰি পতে। সিহঁতক পইচা দিব লাগিব। সেইটো কাৰণে আও বনাইছিলো। নদীয়ে উতটাই লৈ গলে আমি কি কৰিব লাগিব। কথাতটো সেইটোয়ে। কথাতটো সেইটো হ'ব মানে বনাইছিলো নদীওত লৈ গুচি গল, আমি একো নাজানো। ছমাহৰ আ আগত বনালে নদীয়েও উতুৱাব নোৱাৰে পানীও উতুৱাব নোৱাৰে। এতিয়া আৰু সিহঁতে ৰিপৰ্ট দিব লাগিব। সেইটো কাৰণে সিহঁতে, ইমান মাথা সিহঁতৰ। সেইটো কাৰণে বিলখনো পাছ কৰিব দেৰিকে। এতিয়া মানুহ ইয়াত, বোকা খচকি- খচকি মহ হে বাঁ হে কামোতে আধামৰা হক।
তাতে মানুহৰ,
কিমান এজাক বৰষুণ দিলে আমাৰ ইয়াত, এজাক বৰষুণত আমাৰ ইয়াত পিয়ালিলে পানী উঠে।
বুলিয়ে থাকিবলে আশ্ৰয় ঘৰ, আশ্ৰয় শিবিৰ বনায়ে থৈছে।
আমাৰ ইয়াত বুলি নহয় নয়, সেই তহঁতৰ তাত গুৱাহাটীত দিয়ে ইমান কৃত্ৰিম বানপানী!
সেইটোতো নায়ে, তাকেইতো সিহঁতৰ বোলে পকা বোলে আশ্ৰয় ঘৰ
উন্নতি কৰিব নোৱাৰে সমস্যা উন্নতি কৰিব পাৰিব, পাৰিব যেতিয়া, তেতিয়া, যেতিয়ালৈকে মন ত্ৰী এমেলেবোৰ একদম শুদ্ধ হ'ব, অ সেইটোটো শুদ্ধ হোৱাটো অসম্ভৱ। বোলে লংকালে গ'লে সকলোৱে ৰাৱণ।
অহ, সেইটোৱে কথাটো। কোনো শুদ্ধ নহয় ইয়াত তেতিয়া অসম খনৰ উন্নতি কেতিয়াও নহয় অসম উন্নতিৰ নামত ধ্বংস পথে গৈ আছে।
উম
দেশখন খাই পেলাইছে। ‌ ইটো বেচিছে, সিটো বেচিছে, ইটো বেচিছে ইটো বেছি আদায় কৰিছে, সিটো বেছি আদায় কৰিছে
বানপানীৰ নামত কিমান ৰিলিফ ফান আহিব নহয়, তাৰ পাত্তা নাই। যিমান আহিব চব, চব যিমান আহিব তাৰ টুৱেণ্টি পাৰ্চেন্টহে দিব। তাত টুৱণ্টি পাৰ্চণ্ট দি পেলাই একদম এইটি পাৰ্চেণ্ট সিহঁতৰ পকেটত আও।
উম